হেল্ল'? হেল্ল' কি কৰি আছ?
হা!
কি কৰি আছ, কি কৰি আছ?
আছোঁ, এনে তই?
মই এনেই আছো, তুমি বোলে কাজিৰঙা আহিছিলা।
কাজিৰঙা গেখিলা চোন।
অ', অ' কাজিৰঙা গৈছিলো।
কাজিৰঙা, কাজিৰঙা অ', অ'। কেতিয়া গৈছিলা, কেতিয়া গৈছিলা?
লা-লাষ্ট মাহত গৈছিলো।
অ', অ'। ভাল ভাল, কি কেনে লাগিল। এক্সপিৰিয়েঞ্চটো ক'বাচোন?
ভালটো আমি হেৰি, নিজা গাড়ী লৈ গ'লো। ৰাত, এ ৰাতিপুৱা ওলাইছিলো ঘৰৰ পৰা।
তা এনেকুৱা মানত ওলালোঁ, তাৰপাছত অ' পাঁচ-ছঘণ্টামান লাগিল, গৈ পাওঁতে।
অ', অ', অ'।
তাৰপাছত, তাত হেৰি ল'লো এই হোটেল সেনে এটা ৰুম দুটা ৰুম ললো।
কেইদিন আছিলা আৰু যে কেইদিন আছিলা? কেইদিন আছিলা কেইদিন?
অ চাৰিদিন আছিলো।
অ এইটো ক'ত এইটো কাজিৰঙাৰ ওচৰত নে দূৰ কত দেখিলো ট্ৰেইলাৰত
এইটো কাজিৰঙাৰ ৰিজৰ্ট থাকে যে
অ আচ্ছা আচ্ছা অ বাই কি কয় কি কি দেখিছ
তোমাৰ হেৰি থাকে, এইবিলাক বহুত দুটা পাৰ্ট ত সেই হিচাপত আমি দুটাহে গলো। অভয়াৰণ্য য'ত, য'ত নেকি বাঘ, ভালুক এইবিলাক থাকে।
অ
তালেকে ইমান যাব নিদিয়ে বাৰু, চাফাৰি কৰিছিলো, জীপ চাফাৰি কৰিছি লো তাৰপিছত আৰু এটাত গলো মই। ইয়াত যত তৃণভূজী এইবিলাক থাকে হাত হাতী, হৰিণা, গড় কিহত, জীপ চাফাৰীয়ে কৰিছিলো।
অ তোমাৰ জীপ চাফাৰীত কিমান মান পৰে? খৰচ, মইতো যোৱা নাই।
জীপ
এনেই
তিনি হাজাৰ, ছ ছয় হাজাৰ এনেকোৱা পৰে।
অ মানে অকল মানে বহুতটা হয় ন অকল তোমালোক চাৰিটাই নাই আৰু বেলেগো হয় ন' তাতে। এখন জীপত কেইটাকে যায়?
খন লও, তেনেহ'লে ইখনত আ জীপত আমি
অ কোন-কোন গৈছিলা ইয়াৰ পৰা?
মা আৰু দাদা এজন।
অ আচ্ছা আচ্ছা, বাকী বাকি কেনে লাগিলে যে তোমাৰ থাকি, কি কি দেখিলা এয়া জন্তুৰ বাদে?
বহুত ভাল তাই।
অ মানে মইও যাম বুলি ভাবিছিলো। তোমালোকে থকা সেইখন নাম কি আছিল, হোটেলখনৰ? যে তোমালোকে থকা হোটেলখনৰ নাম কি আছিল?
এইটো কাজ
অ তাতে ভাল ভাল ভাল। মই ভাবি আছো মানে যাম বুলি কিমান মান খৰচ গল পিছে তোমালোক
অহা নাছিল।
অ।
কিন্তু দেউতাই জানিবই
অ', বাকী কোৱাচোন ন' তাৰে বিষয়ে, মই অলপ জানিব, মই যাম বুলি ভাবিছো।
কোৱাচোন তাৰে বিষয়ে।
অ যাবা যাবা, তাতে তুমি এইটো জীপ চাফাৰীও কৰিব পাৰা, মইতো জীপ চাফাৰী কৰিলো।
কি?
অ' কি কলা?
বোলো দুটা তোমাৰ চাফাৰী থাকে দেই, আৰু এটা তোমাৰ জীপ চাফাৰী।
অ' গোটেইকেইটা তোমাৰ এইটো, তোমাৰ ৰাতিতো নহয় চাফাৰী?
মা অকমান
তোমাৰতো ৰাতি, ৰাতি নোৱাৰি ন তোমাৰ? সেইটোৱেতো তোমাৰ মানে এইটো এনি টাইম পাই নে তোমাৰ কিবা টাইম থাকে? নাই দিনটো দিনৰ ভিতৰতে এনি টাইম তুমি যিকোনো এটা লব পাৰা।
অ মৰ্ণিংটো তো মাৰ ইভিনিঙ হোৱা লৈকে পাৰি
অ। কাজিৰঙা মানে মই তোমাৰ সিপিনে গৈছো কিন্তু মানে তাতে কাজিৰঙাৰ ভিতৰত যোৱা নাই। কিন্ত বাহিৰত গৈছো আৰু তোমাৰ তাতে।
অ আৰু এইখন চালো এইটো অখিল গগৈৰ যে অ
অখিল গগৈৰ
ৰিজৰ্ট এখন আছে নহয় অৰ্কিড পাৰ্ক
অ অ অ অ শুনিছো নামটো শুনিছো।
পাৰিবা
অ মই নহয় অ মই যোৱা হেতেনে মই অৰ্কিড সিপিনে যোৱাই নাই মই তোমাৰ মই যোৱাতে তোমাৰ ইয়াতে এইটো বৰগছ বুলি এখন আছে তোমাৰ তাত ৰাস্তাতে পাই এইখনতে আছিলো।
অ অ।
তাতে আছিলো তোমাৰ সেইকাৰণে তাতে বোলো তোমাৰ উম
মেইন গেটৰ পৰা তোমাৰ অৰ্কিড পাৰ্কখন বেছি দূৰ নহয় নহয়।
অ মই চোৱা নাই চাগে দেখা নাই সেইখন মানে
লগালগি কে তোমাৰ
অ
দিব লাগে অৰ্কিড পাৰ্কত অ ডিচেম্বৰ এনেকুৱা মানে মিড মানত যাব লাগে তাতে তোমাৰ ধুনীয়া এইবিলাক সেই হয় আৰু, আৰু হেৰি হয় এইটো কি বুলি
অ
কয় হোম মেড এইবিলাক বস্তু চস্তু কিবা কিবি বনাই শিল্প এইবিলাক
অ।
উম্,
মইআৰু এইটো, কাজিৰঙাত যে গ'লা তোমালোকে, যাওঁতে তুমি কিমান দিনে সময় কিমান মান টাইম লাগিছিল, তোমাৰ বাৰু? ভিতৰত।
আমাৰ ঘৰত তোমাৰ
নাই ঘৰৰ পৰা
বেছি নালাগে।
উম্, মানে, এনেই কিমান মান টাইম লাগে।
যদি চোৱা, ভালকে তেনেহ'লে লে তুমি
অ', আৰু তোমাৰ এনেই, নৰ্মেলি হ'লে হৈ যায় কমতে। অ',
হাতী চাফাৰীত তোমাৰ মাউতবিলাক থাকে ন! তেনেকে ইনষ্ট্ৰাকশ্যনবিলাক দি থাকে।
অ', আৰু এইটো তোমাৰ কি বুলি কয় এইটো, কি কি খালা তাতে? অ',
এনেকুৱা বেলেগে একো হেৰি নাই।
অ', বাকী এইটো, তাতে তুমি মই যোৱাতে তোমাৰ এডাল গছ দেখিছিলোঁ। তাতে গছডাল মানে তোমাৰ ওপৰ খিনি বগা হৈ আছিল, ত' মোৰ তাতে এজন মানে যোন আম যোন ছিলোঁ ন', হোটেললৈকে মানুহক সুধিলোঁ, কি হয়? ক'লাগে সেইটো বগলীৰ ঘৰ হয়। ধুনীয়া জেগাতে হয় সেইখিনি গছডাল, মই যোৱাতে মই কাজিৰঙাৰ ভিতৰত যাব নহ'লে। মই কামৰ সেইকাৰণে গৈছিলোঁ তাতে। উম্,
অ',
মই কিবা এটা কামৰ কাৰণে গৈছিলোঁ, সেইকাৰণে ভিতৰত যোৱা নহ'ল বাৰু। অ', তাত এখন ডাঙৰ ৰিজৰ্ট আছে যে।
আছে চাগে
আচ্ছা আচ্ছা, মইয়ো মই তোমাৰ, এপ্ৰিল মে মানত গ'লো চাগে। অ' মে মানত গ'লো।
অ',
অ', সেইকাৰণে তুমি দেখা নাই চাগে।
পৰিভ্ৰমী চৰাইবিলাক আহে। আৰু এতিয়া, এইটো ছিজনতো যাবই নালাগে। তোমাৰ
সেইখন পাত
অ', নালাগে, তোমাৰ বানপানী হয় ন', তাহাঁতিও
কিয়?
ওলাই, এইটো তোমাৰ বানপানী হয় ন' তাতে।
অ'অ', বানপানী মানে চা চোৱা নহয়, একো নহয়। এনে এনে মানে অ', মানে এনেই যোৱা যায়।
হয়।
বন্ধও থাকে
যে তুমি হয়তো মাৰ্চত যোৱা অ এতিয়া বন্ধ থাকিব।
আচ্ছা! আচ্ছা!
হয়তো তুমি মা
মাৰ্চ মাহলৈকে আৰু ইপিনে তোমাৰ আ অক্টোৰটো ডিচেম্বৰ এনেকৈ যাব পাৰা। ধুনীয়া জেগা হয় যাই বহুত ভাল লাগে।
অ অ অ যাব লাগিব যাব লাগিব ময়ো আৰু ভালকে চাব যাব লাগিব, ভালকে মানে মই কামৰ কাৰণে গলো ন তহ চোৱা নহ'লে। কামতে বিজি থাকা গ'ল সেনেকে চোৱাই নহ'ল মোৰ। তুমি কৈছা এতিয়া একবাৰ যাই চাব লাগিব ভিতৰতো।
অ যাই চাবি এইবিলাক জেগ উদ্যান
তোমাৰ নেক্সট প্লান আছে নে কেতিয়াবা যোৱা নে নাই?
কি কৰোঁ ভাবিছোঁ যাম বুলি। হেল্ল'
আচ্ছা! দিয়া পিছে, অ দিয়া পিছে।
দিয়া দিয়া।
হা